হেল্ল' অ' শোনিছো শোনিছো।
অ', কি কৰি আছা?
এইয়া, তোমাৰ এনেই ফেনৰতলতে বহিছো অকমান।
অ', ভালেই কৰিছা, ভালেই কৰিছা।
উম, ভাত পানী খালো খালো। তুমি খালানে?
অ', মইও খালো, খালো বাৰু দেই। খবৰ খাতি কোৱাচোন তোমাৰ অ'অ' অ', এই আমাৰো ভালেই, ভালেই বাৰু দেই।
অ'।
উম, তাকে এই আজিকালি নেটৱৰ্কটো আগতকে বহুত ফাষ্ট হৈ গ'ল নহ? অ', অ', তোমাৰ মোৰ সেই কেইদিনমানৰ আগত কি হৈছিলে তোমাৰ এই কেইদিনমানৰ আগলৈকে মানে, তোমাৰ মোৰ ফ'ৰ জি চলি আছিলে মানে। মানে তোমাৰ আমাৰ টাৱাৰটো মানে, ফাইভ জি লগোৱা নাছিলে। তোমাৰ ফ'ৰ জিত কি হয়, নেটৱৰ্কটো অকমান শ্ল'-শ্ল' চলে। অ', তাৰপিছত তোমাৰ সেই সেইদিনাখন মানে, ফাইভ জি লগাই দিলে তোমাৰ নেটৱৰ্কৰ স্পীডটো ইমান বেছি গম পাইছানে, তোমাৰ মানে নেটৱৰ্কৰ স্পীডতটো বহুত বেছি মানে। অ', আকৌ মানে মই সেইদিনাখনে গম পাইছো দেই কথাটো তোমাৰ মানে, ফাইভ জি যেতিয়া আমি ৰিচাৰ্জটো কৰি দিওঁ ৰিচাৰ্জটো কৰি দিয়াৰ লগে লগে কি হয়, আমাৰ আমি ধৰি লোৱা কিবা কিবি ডাউনলোড কৰিবলে আমাৰ যিটো নেটটো লাগে মানে, ইন্টাৰনেট যিটো প্ৰয়োজন হয় নেটৱৰ্ক নেটৱৰ্কতটো মানে বহুত বহুত পাই গম পাইছা নাই, মানে আনলিমিটেড। আনলিমিটেড মানে, একো লিমিটে নাই। আৰু, আমি যিমান মন যাই আমাৰ সিমান বস্তু আমি ডাউনলোড কৰিব পাৰো। তোমাৰ যিমান নেট মন যায়, সিমান নেট চলাব পাৰো। গতিকে, সেইটো আমাৰ এটা ফাইভ জিৰ সুবিধা। গম পাইছানে? তাকে এ এতিয়া ইণ্টাৰনেটতো আচলতে, কিমান ফাষ্ট হৈছে হয়নে নহয়? এই বিষয়ে তুমি কি কবা নো?
হয়, এতিয়া মানে কি হৈছে, এতিয়াতো ধৰা ইণ্টাৰনেটৰ যিটো ফাইভ জি স্পীড সেইটো হোৱাটো আমাৰ বেছি দিন হোৱা নাই। তাৰ আগত ধৰা আমাৰ যিসমূহ নেট আছিলে, ধৰা ফ'ৰ জি হওক থ্ৰি জি হওক এই থাকোঁতে, কি আমাৰ ধৰা বিভিন্ন ধৰণৰ অসুবিধা হৈছিলে।
হয়, হয়।
কি হয় আনলিমিড আমি নট ইজ কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো
হয় হয়
কিন্তু কি হয় আগতে যেতিয়া আমাৰ থ্ৰী জি বা ফ'ৰ জি নেট আছিলে
হয়
তেতিয়া ধৰা আমি এতিয়া এনেওতো আমাৰ ইন্টাৰনেটটো বহুত প্ৰয়োজনীয় বস্তু আমি কিবা এটা বস্তু নাজানিলে আমি ইণ্টাৰনেটৰে ব্যৱহাৰ কৰোঁ সেয়া লাগিলে মোবাইলতে হওক বা লেপ ল কম্পিউটাৰ সেইবিলাকতে হওক যেতিয়া ধৰা থ্ৰী জি বা ফ'ৰ জি নেট আছিলে
হয়
তেতিয়া আমাৰ যিটো মানে ধৰা মোবাইলতে হওঁক বা কম্পিউটাৰতে হওক
হয় হয় হয়
আমি যিটো আমি নেট পাইছিলো সেইটো আমাৰ সীমিত আছিলে তেতিয়া মানে কি হৈছিলে আমি অধিক পৰিমামানে ব্যৱহাৰ কৰিবৰ কাৰণে কি হয় আমি ধৰা আকৌ বেলেগকে আমি পইচা দি পেলাই সেই নেটসমূহ কিনিব লগগীয়া হৈছিলে
হয় হয় হয় হয়। হয় হয়
এতিয়া ধৰা আমিও ধৰা এতিয়া বি পি এল কাৰ্ডৰ অন্তৰ্গত এতিয়া কি হয় আমি সেইসমূহ বস্তু ধৰা ইউটিউবত বা হওক মোবাইলতে কিবা এটা যদি আমি। শিকিবলৈ যাওঁ যেতিয়া আমাৰ ফাইভ জি নাছিলে তেতিয়া কি হয় আমি বহুত পইচা খৰচ কৰি
আমি চাবল হৈছিলে কিন্তু বৰ্তমান কি হৈছে যেতিয়া ফাইভ জি আহিলে আমি এটা সাধাৰণ ৰিচাৰ্চ কৰি মানে এটা সাধাৰণ প্লেন আমি এটা সাধাৰণ পইচা দি আমি যিমান মন যায় সিমান আমি ইন্টাৰনেটটো আমি ব্ৱহাৰ কৰিব পাৰো
হয় এইটোত ভাল কথা কৈছা এটা মানে ধৰি লও আমি কম খৰচতে আচলতে আমি অত্যাধিক ইন্টাৰনেট ব্য্ৱহাৰ কৰিব পাৰো আৰু। তোমাৰ মতে ইন্টাৰনেটত আমি অ সকলো কাম কৰিব পাৰো হয়ে নহয় আৰু ইন্টাৰনেট মানে আমাৰ কাৰণে এটা আশীৰ্বাদ হিচাপ হয়
আশীৰ্বাদ হিচাপ হয় হয় হয়
তাৰ ভিতৰতে তুমি বহুত কথা সামৰি ললা ইণ্টাৰনেটে কি হয় তোমাৰ অ আৰু এটা আমাক সহজ কৰি পেলাইছে কি গম পাইছানে সেই আগৰ দিনত তোমাৰ আমি আগৰ দিনলৈ অকনমান ঘুৰি গৈছো দেই আগৰ দিনত আমি যেতিয়া সৰু আছিলো আমাৰ তোমাৰ দেউতাহঁত আছিলে মাহত আছিলে তেতিয়া তোমাৰ এনে ধৰণে আমি এতিয়া তুমি মই যেনেকে কথা পাতি আছো তেনেকৈ কিন্তু মানে খুব কম সময়ৰ ভিতৰত তোমাৰ তেনেকে কথা পাতিব পৰা নাছিলে এতিয়া তুমি তুমি আৰু মই একে। সময়তে একে টাইমতে একেলগে মুখামুখিকৈ থকাৰ নিচিনাকৈ আচলতে আমি কথা পাতিব কিন্তু সেই সময়ত আচতে সেই তেনেকুৱা নাছিলে
নাছিলে
ম অ তোমাৰ এজন মানুহৰ খা খবৰ লবৰ কাৰণে আমি আচলতে চিঠি লিিব হৈছিল হয় সেইদিনৰ মানুহে আচল চিঠি চিঠি ব্য্ৱহাৰ কৰিছিলে তেনেকুৱা ধৰণৰ কথা আছিলে আৰু তোমাৰ সেই চিঠি এখন চিঠি তুমি যিজন মানুহলৈ লিখিছা সেই মানুহজনৰ ওচৰ পোৱালৈ আচলতে তোমাৰ অ কমেও চাৰি পাঁচ দিন সময় লাগি গৈছে আৰু যদি সেই স্থানখন বা তুমি যাৰ লৈ পঠাইছা তাৰ যদি ঘৰটো যদি বেছি দূৰ হয় তেনেহলে আচলতে আৰু অধিক সময় হয়তো এমাহ দুমাহো লাগি যায় গতিকে এটা খবৰ তোমাৰ এজন মানুহলৈ পাওনে যেতিয়া এমাহ দুমাহ লাগিব তেতিয়া আমাৰ সময় আমি বহুত দিন ৰৈ থাকিব লাগিব আৰু ইমাৰজেঞ্চি টাইমত হয়তো মানুহ আচলতে এজন মানুহ আচলতে মৰি যাব আৰু মৰি যোৱাৰ পাছত তোমাৰ গোটেই সকাম চকাম যোৱাৰ পাছতহে আচলতে তোমাৰ সেই মানুহজনে তোমাৰ খবৰটো পাব যে এই মানুহজন ঢুকাল হয় নহয় গতিকে সেইটো সময়ত আচলতে ইন্টাৰনেট যেতিয়া নাছিলে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা দেখাত পাইছিলে
হয় নিশ্চয়
বিভিন্ন ইমাৰজেঞ্চি সময়ত তোমাৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অসুবিধা দেখা দিছিলে। গতিকে সেইবিলাক আচলতে আমাৰ এটা বেয়া কথা আছিলে মানে সেই সময়ত বেয়া প্ৰভাৱ হেৰি আছিলে যে আমি কাৰো অতি সোনকালে যোগাযোগ কৰিব নোৱাৰো সেইবিলাক এটা এটা বেয়া দিশ আছিলে কিন্তু এতিয়া তোমাৰ যেতিয়া ইন্টাৰনেট আহিলে তাৰ জৰিয়তে কি হয় আমি তোমাৰ খুব। কম সময়ৰ ভিতৰত মানে এক এক মিনিটৰ ভিতৰত আমি এজন মানুহৰ সৈতে তোমাৰ ভাল বেয়া সকলো কথা শুনি সুধিব পাৰোঁ আৰু তাৰ লগতে তোমাৰ মানে আমি ভিডিঅ' কল ভিডিঅ' কলত আমি কথা পাতিব পাৰো আমি মানে দুইজন মানুহে একেলগতে দুইজন ব্যক্তিয়ে মুখামুখিকৈ বহি কথা পতাৰ নিচিনা আমি মোবাইলত চাই চাই কথা পাতিব পাৰো। গতিকে সেইবিলাক বহুত সুবিধাজনক তোমাৰ এতিয়া আশীৰ্বাদ হিচাপে আৰু তম কি হয় এতি যিহেতু গোটেই বি দে পি হয়।
হয়।
হৈছে এতিয়া আমি পইচা কি হয় কিছু বহুতে কি হয় আমাৰ জেপত লৈ ফুৰিবলৈ ভয় কৰে। হয়তো সেই পইচা হেৰাইও যাব পাৰে হয়তো তোমাৰ যদি বেছি পইচা থাকে। নহ'লে হয়তো ডকাইতে তোমাৰ অ ডকাইতি কৰি লৈও যাব পাৰে সেই পইচা কিন্তু তোমাৰ সেই এতিয়া এনেকুৱা ধৰণৰ একো চিন্তা নাই মানে এতিয়া তোমাৰ মানুহে সকলো পইচা অনলাইন। মানুহে অনলাইনৰ পৰা কোনেও পইচা চুৰো কৰিব নোৱাৰে
নোৱাৰে নোৱাৰে।
একো ভয়ো নাথাকে হাতত লৈয়ও ফুৰিব নালাগে। তোমাৰ মোবাইলত এটা তোমাৰ কিউ আৰ স্কেন কৰি দিয়াৰ লগে লগে সেই পইচা পঠ দিব পাৰো। আমাৰ চিধা বেংকৰ পৰা সেই পইচা নাইকিয়া হৈ যাব। আৰু এটা সুবিধা কি গম পাইছানে আমাৰ যদি কিবা ইমাৰ্জেঞ্চি টাইমত আমাৰ অ জৰুৰীকে আমি ধৰি লোৱা তোমাৰ অ কোনোবা এজন ব্যক্তি তোমাৰ পৰিয়ালৰ কোনোবা এটা কোনোবা এজন ব্যক্তি যেনা তোমাৰ মেডিকেলত আছে। ইমাঞ্জেনছি তোমাৰ এঘণ্টা ভিতৰত অপ্ৰৰেচন কৰিব লাগিব। তেতিয়া তোমাৰ এই তোমাৰ হাতত ধৰি লওক পইচাও নাই তেতিয়া তুমি কি কৰিব পাৰিবা এতিয়া যিহেতু ডিজিটেল যুগ সকলোৰে হাতত ডিজিটেল পে'মেণ্ট ব্যৱস্থা আছে গতিকে তুমি খুব একম খুব কম সময়ৰ ভিতৰত তোমাৰ এক মিনিট দুই মিনিটৰ ভিতৰতে তুমি তোমাক যিমান যিমান প্ৰয়োজন হয় কিমান টকা তুমি বেলেগ এজন ব্যক্তিৰ পৰা তুমি লব পাৰিবা
হয়, হয়।
চিধা তোমাৰ বেংক একাউটতত সোমাই যাব আৰু তুমি তোমাৰ মোবাইলতোাই যাব আৰু তুমি সেইে পে'মেণ্টখিনিক কৰি তুমি এজন ব্যক্তিক আচলতে জীৱনটো ৰক্ষা কৰিব পাৰিবা সেইটো কাৰণে আমি ইণ্টাৰনেট আচল আশীৰ্বাদ বুলি ক'ব লাগিব হয়, হয়।
এই এইটো বহুত ভাল কথা কৈছা হয়। আজিৰ যুগত কি হৈছে আমাৰ ইন্টাৰনেটৰ সহায়ত আমি বহুতো কামত আমি লাভবান হৈছো। সেইটো তুমি বহুত দৰকাৰী কথা কলা ব্ত
হয়, হয়।
আৰু যদি আমি তাৰ ইন্টাৰনেটৰ লাভৰ কথা যদি আৰু দুটামান কথা মই কবলৈ বিচাৰিছো। এতিয়া কি হয় চাও আমাৰ বৰ্তমানতটো ডিজিটেল যুগ তুমি নিশ্চয় এইটো কথা কৈছা। এতিয়া কি হৈছে আমাৰ যিসমূহ বিদ্যালয় আছিলে বা ছাত্ৰ ছাত্ৰী। তেওঁলোকেও কি হৈছে সেই ডিজিটেল যুগৰ সেই লাভসমূহ পাবলৈ মানে সক্ষম হৈছে। এতিয়া মানে ধৰা আমাৰ লৰা ছোৱালী বিলাক কি হৈছে এতিয়া কিছুমান। মানুহৰ তু ধৰা যেনে তেনে ঘৰত এটা ডিজিটেল মোবাইল ললে। ফাইভ জি চিম থকা মোবাইল ললে কিন্তু কি হয় ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে, এখন ভাল কলেজত বা এখন ভাল স্কুলত এডমিশন দিব নোৱাৰে। বা দিব পাৰিলেও কি হয় পৰৱৰ্তী সময়ত যিসমূহ আমাৰ আমাৰ যি মানে। টিউচন আমি টিউচন ক'ব লাগিব টিউচন দিবলৈ সক্ষম নহয় তেতিয়া কি হয় সেই ছাত্ৰ ছাত্ৰী। লি সমূহৰ হাতত এটা এটা যেতিয়া মোবাইল থাকিব। আৰু লগতে ফাইভ জি ইণ্টাৰনেট থাকিব। তেতিয়া কি হ'ব সেই ছাত্ৰ-ছাত্ৰীসকলে সেই মোবাইলৰ জি ফাইভ জি আনলিমিটেড যিটো ইন্টাৰনেট। তাৰ সহায়ত কি হয় যিসমূহ কথা তেওঁলোকে বিদ্যালয়ত বুজি নাপায়। বা যিসমূহ বুজিবলৈ কষ্ট হয় সেই বস্তুসমূহ কি হয় মোবাইলত তেওঁলোকে একদম সুন্দৰ ভাৱে মানে সেই শিক্ষাসমূহ গ্ৰহণ কৰিব পাৰে।
গ্ৰহণ কৰিব পাৰি
হয় আৰু মানে সেইটোৱে কথা যে ইণ্টাৰনেটে আমাক এনেধৰণেও সহায় কৰে। শিক্ষাৰ ক্ষেত্ৰতো সহায় কৰে বহুতো ল'ৰা-ছোৱালীৰ ধৰা জীৱন গঢ়ি তুলিছে সেই ইন্টাৰনেটৰ ৰ জৰিয়তে
জৰিয়তে, নিশ্চয়, নিশ্চয় অ', গতিকে তুমি এটা ভাল কথা কৈছা। যে ইণ্টাৰনেটত তোমাৰ আমাৰ ল'ৰা-ছোৱালী আচলতে মানে শিক্ষাৰ ক্ষেত্ৰত হয় শিক্ষাৰ ক্ষেত্ৰত আচল বহুত এটা ডাঙৰ গুৰুত্বপূৰ্ণ অহ, ভূমিকা পালন কৰি আছে, হয় নহয়। অ', এতিয়া তোমাৰ কি হৈছে তোমাৰ বহুত তুমি কোৱা মতে বহুত ল'ৰা-ছোৱালীয়ে তোমাৰ ধৰি লোৱা কিছুমান শিক্ষক এনেকুৱা থাকে যিসকল শিক্ষকে তোমাৰ বুজালে কিছুমান ল'ৰা-ছোৱালীয়ে মানে বুজাত অলপ অসুবিধা হয় কিন্তু অ', কিন্তু তোমাৰ ধৰি লোৱা এটা ভিডিঅ'ৰ জৰিয়তে বা এটা তোমাৰ অনলাইন ক্লাছৰ জৰিয়তে কি হয় তোমাৰ সেই কথাটো প্ৰেক্টিকেল ভাৱেও অকমান বুজি পাবলৈ সক্ষম হয় আৰু আৰু তাৰ লগতে মানে খুব ধুনীয়া খুব সৰল ভাৱে সিহঁতে অহ, বিভিন্ন ধৰণৰ তোমাৰ গ্ৰেজুৱেট শিক্ষকসকলে বুজাই দিয়ে যাৰ ফলত ল'ৰা-ছোৱালীবিলাকে কি হয় বুজিবলৈ সক্ষম হয়, ধৰি লোৱা অ', ধৰি লোৱা কি চবৰে ধৰি লোৱা এতিয়া তুমি জানাই চবৰে যি শিকোৱা ষ্টাইল, শিকোৱা পদ্ধতি সেই পদ্ধতি একে নহয় গতিকে তুমি অ', অনলাইনত তোমাৰ কি হয় তুমি সকলোৰে তুমি। শিক্ষণ প্ৰণালীটো লব পাৰা। সকলো সকলোৰে শিক্ষন প্ৰণালীটো তুমি অ চাই ল'ব পাৰা আৰু তুমি তুমি তাত মানে চইচ কৰিব পাৰা যে কোনজন। অ', টিচাৰে বুজাওতে মই বুজি পাইছো বা কোনজন শিক্ষকে বুজাওতে মই ভালকৈ বুজি পাইছো। গতিকে সেইজন সেইজন, অ' শিক্ষকৰ জৰিয়তে তুমি জ্ঞানসমূহ আহৰণ কৰিব পাৰিবা গতিকে সেইবিলাক এটা এটা সুবিধা বুলি কব লাগিব গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ ইণ্টাৰনেটে ইণ্টাৰনেটক আমি অ' আশীৰ্বাদ বুলি ক'ব লাগিব।
হয়, হয় গতিকে আমাৰ সমাজখন।
সমাজখনত ইণ্টাৰনেটে আমাৰ আশীৰ্বাদ হিচাপে তোমাৰ অ', সহায় কৰি আহিছে আমাক গতিকে সেইখিনিয়ে কথাখিনি আজি ইন্টাৰনেটৰ ওপৰত ইমান খিনি কথা পাতিলো আকৌ আৰু তোমাৰ ইয়াৰ বিভিন্ন ধৰণৰ আৰু দিশ আছে গতিকে সেই মোৰ ভাল বেয়া দুয়োটা দিশে আছে। গতিকে সেইখিনি দিশৰ বিষয়েও আমি আকৌ এটা নতুন টপিকৰ গভীৰ ভাৱে আমি এই বিষয়ে আলোচনা কৰিম অ গতিকে তেতিয়া আজিলৈ ৰাখিছো। বাৰু দিয়া হয়।